হেল্ল' অ শুনিছা
অ শুনিছো শুনিছো
অ মোৰ ভালেই, তোমাৰ?
অ মোৰো ভালেই দিয়া
অঁ
অ ব'লা আজি আমি খাদ্যৰ কথা পাতো ন
খাদ্যয়ৰ ওপৰত ন অ অ হ'ব দিয়া।
তুমি কি খাদ্য ভাই ভাল পোৱা
মই মই এতিয়া যদি বাহিৰৰ খাই বাহিৰৰ খাদ্যৰ কথা যদি ক'ব যাওঁ। হেৰি মম', চাওমিন খাই ভাল পাওঁ। বেকগ্ৰাউণ্ডটো অলপ হেৰি কৰিবা দেই ইগনৰ কৰিবা। অ আৰু যদি ঘৰৰ খাদ্যৰ কথা কয় এতিয়া বিহুৰ সময়ত পিঠা লাডু বনাই সেই খাই ভাল পাওঁ আৰু
অ পিঠা লাৰু ভাল লাগে ন।
অ
উ আৰু মানে মেগী চেগি খাই ভাল লাগে। পাস্তা খায়ো ভাল লাগে, জলা মেগী খাইয়ো ভাল লাগে।
অ।
বাকে আৰু ভাততো খুৱাই যে ভাত। সেইটো টো মোক লাগিবই ৰুটি ৰুটি মই নাখাৱ কিন্ত মোক- লাগিবই মই ৰুটি ভাল নাপাওঁ
অ ম মোৰ আকৌ যি নহলো। চলি যায় ইমান ইমান হেৰি নাই আৰু
অ
অ হেৰি কি বুলি তুমি দোকানত গ'লে বেছিকৈ কি অৰ্ডাৰ কৰি অ
দোকানত গলে মই বেছিকে মই আগতে মই চাওমিন অৰ্ডাৰ কৰি খাইছিলোঁ। বহুত চামিন খাইছিলো হা তাৰপিছত আজি কালি চাওমিনতো ইমান নাখাৱওে ৰ বা বাহিৰত গ'লে ম বাহিৰ গ'লে আজিকালি কিবা চিকেন ফ্ৰাইড ৰাইষ্টে খাওঁ। চিকেন ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ তটো বেছি খাওঁ আৰু কেতিয়াবা যদি মন যায় মম' খাওঁ আৰু
অ মই। মই যি নতুন বস্তু দেখো সেইটো অৰ্ডাৰ কৰি দি দিওঁ। পইচা থাকিলেহে পইচা নহলে আকৌ চাও কোনটো লয়েষ্ট লয়েষ্টত আছে।
অ তাইকহে উম উম। স ভাল লাগে খাই ন। তাকে আৰু আৰু ত চাগে জ্বলা মেকিও খাই ভাল। তুমি মোৰ নিচিনা।
অ চলাতো কিন্তু বহুত ভাল পাওঁ দে ম ক'ব গলে উ এ আজিকালি আকৌ হেৰি বেলেগ বেলেগ দেশৰ বস্তু আহিছে নহয় সৎ পথ আহিছে কিবা। তাৰপিছতে হদ্ৰক আহিছে ব্ৰেডৰ এই দীঘল। ল ব্ৰেডৰ মাজত হেৰি চচে সোমাই দিয়ে।
অ আচ্ছা দেখিছো মই খাই পোৱা নাই ৰবা, তুমি খাই পাইছা?
এ মই খাই পোৱা নাই মই এই মোবাইলতহে দেখিছো।
অ অ মোবাইলত দেখিছা অ তাকে বাহিৰৰ মানুহবোৰে খাই আৰু এইবোৰ
অ মোৰ হ্ৰদ্ৰগটো খাব কাৰণে ইচ্ছা। চা যায় কিন্তু কি কৰিবা কোনে বনাই দিব আৰু ইয়াতে
অ
অ তাৰপিছতে আকৌ কিবা কন দগ নে কি দগ আছিলে।
বাপৰে কি? কি নাম নো।
অ তাৰপিছতে কৰ্ডকতটো মই খাই পোৱা নাই কিন্তু হেৰি কত পাই সেইটো জানো তাতে যাম আৰু অলপ দিন পিছত অ পইচা হলে
তাক তাক তাকে আৰু সেই আৰু তুমি চকলেট চিপ চিপ কি কোন চিপ খাই ভাল পোৱা এনে নৰ্মেলি তুমি দোকান কি চিপ, খোৱা বেছি,
এতিয়া এ আমাৰ ঘৰৰতটো যিহেতু পাহাৰৰ ওপৰত আছে, এতিয়া চাই লও কোনটো চিপছত বেছিকে থাকে সেইটো চিপচ কিনো দহ টকাৰ ওপৰত মোৰ ন নাযায় দে
উম উম চেম চেম মই এই দহ টকাটে খাই ভাল পাওঁ।
অ এতিয়া তোমাৰ হেৰি কি নাচো হওঁক দৰিত হওক সেইবিলাক দহ টকাটো অলপমান দিয়ে পাঁচ টকাৰ সমান দিয়ে। ত' সেইবিলাক সেইবিলাক পাহাৰত হেৰি মানে মই এপ্লাই নকৰোঁ বাৰু।
উ কিন্তু তেৰে মেৰে এইবোৰ দহ টকাত বেছিকে থাকে ন? তেৰেমেৰে অ তেৰেমেৰে টো ভাল থাকে। থাকে আৰু কুৰ কুৰিতো সেইবিলাক থাকে কিন্তু লেইছত ইমান নাথাকে।
অ ল লেজৰ ত তিনি নে চাৰি পিচ মান থাকে
অ অ সেনেকা থাকে তাকে।
আৰু এতিয়া হেৰি কি বুলি কলে তুমি অসমীয়া খাদ্য কি ভাল পোৱা?
মাৰ অসমীয়া খাদ্যয় মোৰ চিৰা দৈ খাইও ভাল লাগে।
অশ
এ অ মোৰো ভাল লাগে অ ঘৰ লক্ষি মজা লাগে দয় ন একদম। খালে দৈটো ইমান টেঙা হ'ব নালাগে অলপ মিঠ
মই আকৌ দৈ আকৌ মিঠা দৈটো ভাল পাওঁ
অ মইয়ো মিঠা দৈ ভাল
আগতে মই মিঠা দৈ কিনি কেনে খাইছিলো ম মাই কয় কি কিয় কিনিব লাগে মই ঘৰত বনাই দিম
হ হ হ অ গাখীৰত বনাব পাৰি। কিন্তু কিনা দৈ বোৰৰ টেষ্টটো বেলেগ ন মানে কিনাৰ দৈৰ টেষ্টটো বেলেগ লাগে ব খাই
অ সেইটো হয় কিনডৰ টেষ্টটো বেলেগ আৰু ঘৰত বনোৱাটোৰ বেলেগ
অ ত খায়ো ভাল লাগে ঠাণ্ডা ঠাণ্ডা
অঁ
উম তাৰপিছতে, চিৰা দৈ ভাল পাওঁ তাৰ পিছত এ ত নাৰিকলৰ লাড়ু টো খাই ভাল লাগে নাৰিকল। তেলত পিঠা খাই ভাল লাগে। তেলৰ পিঠাও তেলৰ পিঠাটো খাইছো কিন্তু ত বহুত টাইট হয় ন তেলৰ পিঠা।
তেলৰ পিঠাটো তাইত হয় কি এটা আছে ঘিলা পিঠা বুলি সেইটো আকৌ গুৰেদি বনাই ঢিলাইটো ঢিলা হয় আকৌ
উম।
সেইটো মই বেছি না খাওঁ এনে খাওঁ আৰু নিয়মটো কৰো,
উম উম উম উম সেইটো আৰু মানে অসমৰ মানুহবোৰে টো খায়ে পিঠাই ভাল পায়
কিন্তু তেল পিঠাটো নোৱাৰাৰি দে বাপৰে টান। চাবাবই নোৱাৰি একদম শিলৰ।
অ ঠিক হৈছে ঠিক হৈছে বহুত একদম টাইট তাৰপিছত এই লাড়ুটো খাই ভাল লাগে নাৰি
অ অ অ সেইটো লাডু টো খাই কিনে ভাল লাগে।
বেচনৰ লাড়ু ওলাইছে।
অ আজিকালি দোকানটো ওলাইছে আমি হেৰি নাৰিকলৰ লাৰু তাৰপিছতে আৰু কি হ'ল লা
তিলৰ লাৰুটো মোৰ খাই ইমান ভাল নালাগে।
তিলৰ লাৰুটো মই খাওঁ নিয়মটোৰ কাৰণে।
অ নিয়ম কৰি খোৱা আৰু
অ এনে মো ন মানে নাখাৱ কিনাটো খাই কেনে ভাল লাগে।
অ খ উ উম উম
হেৰি ডাঙৰ হয় আৰু মানে কি বহুত মিঠা খালে তাৰমানে মুখখন কিবা লাগি যায়। এতিয়া স্পাইচি খোৱা মানুহে মিঠা কত খাব
কি কৈছা।
খোৱা মানুহে মিঠা ক'ত খাব বোলো।
অ হয় আমো স্পাইচ হয় মান তথাপি মিঠাটো। চলি যায় আৰু কেতিয়াবা খাব মন যায় আৰু মিঠাই মিঠাইৰ ভিতৰত তুমি কি খোৱা বেছিকে।
মিট মই। এই হেৰি কি বুলি কয় এই গাখীৰত যে বাতি বুলি যে কয় গাখীৰত।
মিল্ক কেক
ন ন ন ন ন বাটতি বাতি বতি আছে ৰব অ ৰাকমলাই ৰাচমলাই ৰাচমলাই।
অ সেইটো খাই ভাল লাগে ন।
অ সেইটো হেৰি ৰমলাই হেৰি বেলেগকে কিনিব পাৰে আৰু বাতি টাইপ এটা আছে সৰু সৰু ৰসমলাই
অ জানো জানো জানো অ। য়েল্ল' য়েল্ল' ন য়েল্ল য়েল্ল ন কেনেকুৱা লাগে সেইটো ষ্টটো মই এইটো। টো খোৱা নাই
বাতি একে চেম টেষ্ট হয় বাতি আৰু সেইটো খালি তাতে গাখীৰ বেছিকে থাকে বাতিটো
অ খাব লাগিব ৰ কিমান দাম লয়।
টি
আত্ছা
আজিকালি বহুত দাম চল্লিছ টকা আগতে মই সেই বাতিটো পঁচিছ টকাত খাইছিলোঁ
অ মিঠাইবোৰৰ দহ। দ টকাৰ দাম দশ টকাৰ চিঙৰাটো বিশ টকাত বিক্ৰী কৰে আজিকালি অ
ইয়াৰ এতিয়াতো আজিকালিতো বিশ টকাতটো একোএকোৱেই নহয় যেন পায়। ম মন গলে বিশ। টকীয়া চিপচ খাব মন গ'লে বিশ টকাৰ হেৰি লৈ ল'ব।
অ আজিকালি পই পইচাৰ হেৰি ভাও বোৰ বাঢ়ি আছে ন। স ক আে
আৰু তুমি চকলেট খোৱা যায়।
কি চকলেট?
অ চকলেট খোৱা নে?
চকলেটৰ ভিতৰত দেইৰি মিল্ক কিটকেট সেইবিলাক, মানে চকলেট খাৱেই দিয়া মই।
অ অ খোৱা মানে ন দেৰিমিলকতো খাই ভালে লাগে।
অ সেইটোতো সৰুৰ পৰাই তুমি চকলেত খালা নাই।
অ মই ক চকলেটটো মোক সৰু পৰাই খাই আহিছো। দেৰিমেল খাই আহিছো তাৰপিছতে খিচ পেলো যে খিজ পেলো খাই পাইছা খিজ পেলো?
প্ৰিসফেলতো নাই পোৱা সেইকাৰণে
ভাল লাগে প্ৰিছ পেলোতো এই স্নিকাৰ্চ এই বাদাম
অহ, উম আৰু হেৰি সৰুতে আকৌ আমি মৰ টন খাইছিলো এই হেৰি জনৰ দৰে যে চক চকলেট এটা আছে তুমি খোৱা নাই নেকি এই বাছত যে বেচিব আহে।
অহ, এইটো অৰেঞ্জ -অৰেঞ্জ অ'খাইছো- খাইছো এইটোও ভাল লাগে।
অহ, সেইটো মৰ্টন বুলি কয়।
অহ, আচ্ছা নামটো নাজানো ৰবা আজিয়ে গম
অহ, আমাৰ মাহতে মৰ বুলি কয় কিছুমানে লজেনছ নেকি সেইবুলিয়
অহ - অহ- অ', ঠিকে আছে আৰু খাই ভাল লাগে আৰু খাদ্য বোৰ ন' খাদ্য বোৰ বহুত ৰ'দ দিছে বহুত- বহুত ভাল ধৰণৰ টেষ্ট বোৰ গম পাওঁ, উম তাক আজি কাৰণে এইখিনি দিয়া ন' পিছত কথা পাতিম।